হেল্ল' এয়া আছোঁ।
হয় আপোনাৰ ভালনে? হয় হয় অঁ মোৰো ভালেই অঁ। আমি আজি এটা অতি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত অকনমান আলোচনা কৰিবলৈ বিচাৰিছো। হয় হয়।
পাৰে্চ
আপুনি আগ্ৰহী নে? হয় হয় নিশ্চয় আগ্ৰহী হয় হয় আজি আমাৰ যি টপিক টপিকটো হৈছে আলোচনাৰ যি বিষয় সেই বিষয় হৈছে দুৰ্নীতিক এটা জাতিৰ উন্নয়নৰ পথত এক ভয়ংকৰ বাধা বাধা হ'ব পাৰে।
হয়, হয়।
আচলতে ইয়াৰ আমি ভূমিকা সম্পৰ্কে আপোনাক অকনমান জনাবলৈ আগবাঢ়িছোঁ।
হয়।
দুৰ্নীতি হৈছে আধুনিক সমাজৰ অন্যতম জটিল আৰু এক গুৰুতৰ সমস্যা ই কেৱল এটা সামাজিক ব্যাধি নহয় বৰং ই এখন দেশৰ অৰ্থনীতি, ৰাজনীতি-
হয় হয় নিশ্চয়।
ন্যায় বিচাৰ ব্যৱস্থা আৰু সামগ্ৰিক যি উন্নয়ন সেই উন্নয়নৰ ওপৰত এক গভীৰ নেতিবাচক প্ৰভাৱ পেলায়।
হয়, হয়।
যেতিয়া আচলতে কোনো ব্যক্তিক বা গোটেই ব্যক্তিগত লাভৰ বাবে নিজৰ ক্ষমতা পথ বা দায়িত্বৰ অপব্যৱহাৰ কৰে। তেতিয়াই আচলতে তাক দুৰ্নীতি বুলি কোৱা হয়। হয হয়। বৰ্তমান যি বিশ্বৰ বহু দেশৰ দৰে আহ ভাৰততো কি হৈছে দুৰ্নীতি এক ডাঙৰ সমস্যা হৈ পৰিছে ইয়াৰ ফলত কি হৈছে সমাজত অসামান্য বৃদ্ধি পায়। অসাম্য বৃদ্ধি পায় উন্নয়নৰ গতি মন্থৰ হয় আৰু সাধাৰণ মানুহে নিজৰ যি অধিকাৰ সেই অধিকাৰৰ পৰা আচলতে বঞ্চিত হোৱা দেখা যায়। সেয়েহে দুৰ্নীতি বি দুৰ্নীতিৰ বিৰুদ্ধে সংগ্ৰাম কৰাটো প্ৰতিজন নাগৰিকৰ এক দায়িত্ব।
হয় হয় নিশ্চয় নিশ্চয়।
আচলতে ইয়াৰ পাছত মই আপোনাৰ দুৰ্নীতিৰ যি অৰ্থ দুৰ্নীতিৰ সেই অৰ্থৰ বিষয়ে ক'বলৈ আগবাঢ়িছো আচলতে দুৰ্নীতিৰ মানে হৈছে অসৎ বা অবৈধ উপায়েৰে ব্যয়ক্তিগত লাভ অৰ্জন কৰা ই বিভিন্ন ৰূপত দেখা যায়। যেনে ঘুচ লোৱা বা দিয়া। ক্ষমতাৰ অপব্যৱহাৰ। হয় হয় আত্মসাত জালআতি, পক্ষপাতিত্ব স্বজন প্ৰীতি এই সকলো কাৰ্যই সমাজ আৰু ৰাষ্ট্ৰৰ
হয় হয় নিশ্চয় নিশ্চয়।
অঁ ইয়াৰ পাছত আপোনাক অঁ মই দুৰ্নীতিৰ যি আমাৰ ইতিহাস মানে দুৰ্নীতিৰ নিশ্চয় ইতিহাস থাকে সেই দুৰ্নীতিৰ ইতিহাসৰ বিষয়ে অকণমান কবলৈ বিচাৰিছোঁ। দুৰ্নীতিৰ কোনো নতুন সমস্যা নহয় ই আচলতে প্ৰাচীন কালৰ পৰাই বিভিন্ন সমাজত তেওঁৰ অস্তিত্ব দেখা গৈছে। কিন্তু আধুনিক যুগত জন সংখ্যা বৃদ্ধি ক্ষমতাৰ কেন্দ্ৰিকৰন আৰু অৰ্থনৈতিক লেনদেন বৃদ্ধি পোৱাৰ লগে লগে দুৰ্নীতিৰ যি পৰিসৰ সেই পৰিসৰো আচলতে দিনক দিনে বৃদ্ধি পাই আহিছে। আচলতে অ দুৰ্নী দুৰ্নীতিৰ আমাৰ কিছুমান প্ৰধান কাৰণ আছে সেই কাৰণো কাৰণৰ বিষয়ে মই আপোনাক অকণমান থূলমূলকৈ ক'বলৈ বিচাৰিছোঁ। দুৰ্নীতিৰ আচলতে কাৰণসমূহ হৈছে লোভ। নৈতিক শিক্ষাৰ অভাৱ।
হয়।
আইন প্ৰয়োগৰ দুৰ্বলতা স্বজন প্ৰীতি। আচলতে লোক মানে কি অত্যাধিক ধন সম্পত্তি। আৰু ক্ষমতাৰ আশংকাই আকাংক্ষাই বহুলোকক আচলতে দুৰ্নীতিগ্ৰস্ত কৰে।
হয় হয়।
তাৰপৰা নৈতিক শিক্ষাৰ অভাৱত কি হয় নৈতিক যি মূল্যবোধ মূল্যবোধৰ অভাৱে কি হয় মানুহক অসৎ পথ বাচি ল'বলৈ এক প্ৰেৰণা দিয়ে।
হয়
দৰিদ্ৰতাৰ ফলত কি হয় কিছুমান ক্ষেত্ৰত আৰ্থিক সমস্যাৰ বাবেও লোকে কি কৰে দুৰ্নীতিৰ লগত জড়িত হৈ পৰে। তাৰপৰা আকৌ আইনৰ প্ৰয়োগৰ দুৰ্বলতা হয়। ইয়াৰ ফলত কি হয় যদি অপৰাধীক কঠোৰ শাস্তি দিয়া নহয়। তেন্তে কি হয় আ দুৰ্নীতি আচলতে বৃদ্ধি পাবলৈ ধৰে
হয়
তাৰপিছত আমি ছজন প্ৰীতিৰ ফালে আগবাঢ়িছোঁ নিজৰ আচলতে আত্মীয় বা যি চিনাকি লোকক অবৈধ সুবিধা দিয়া আচলতে দুৰ্নীতি এক ৰূপত পৰিণত হয়।
হয় হয়
আচলতে মই আপোনাক দুৰ্নীতিৰ প্ৰকাৰ আছে সেই দুৰ্নীতি পকাৰ বিষয়ে আপোনাক কবলৈ বিচাৰিছো
হয় ক'ব পাৰে।
আ দুৰ্নীতি আচলতে প্ৰকাৰ হৈছে ৰাজনৈতিক দুৰ্নীতি। ৰাজনৈতিক ক্ষমতাৰ অপব্যৱহাৰ কৰি যি ব্যক্তি লাভ সেই লাভ অৰ্জন কৰা আকৌ প্ৰশাসনিক দুৰ্নীতি। আকৌ চৰকাৰী কৰ্মচাৰীয়ে নিজৰ যি ক্ষমতা সেই ক্ষমতাৰ অপব্যৱহাৰ কৰা আকৌ আমি অৰ্থ তেনেদৰে অৰ্থনৈতিক দুৰ্নীতিৰ ফালে আগবাঢ়িছো।
হয়
আচলতে ধন উপাৰ্জন বা আত্মসাত কৰা আকৌ সেই ঠিক এনেদৰে শিক্ষাৰ ক্ষেত্ৰতো দুৰ্নীতি দেখা যায় হয় হয়, ভৰ্তি পৰীক্ষা। বা নিযুক্তিৰ ক্ষেত্ৰত আচলতে অনিয়ম কৰা আকৌ সেই দুৰ্নীতিৰ বহুত কুপ্ৰভাৱো দেখা যায়।
হয় হয় নিশ্চয় দেখা যায়।
দুৰ্নীতিক যি কুপ্ৰভাৱ কুপ্ৰভাৱৰ ফলত কি হয় অৰ্থনৈতিক উন্নয়নত আচলতে বাধা আহি পৰে নিশ্চয় নিশ্চয় আ দুৰ্নীতি ফলত উন্নয়নৰ বাবে নিৰ্ধাৰিত যি ধন সেয়া সঠিকভাৱে ব্যৱহাৰ নহয় আকৌ দৰিদ্ৰতা বৃদ্ধি হয় সামাজিক বৈষম্য আহি পৰে অঁ ন্যায় বিচাৰ ন্যায় বিচাৰ যি আমাৰ ন্যায় বিচাৰ ন্যায় হয়। সেই ন্যায় বিচাৰৰ ক্ষতি হয়। হয় দেশৰ আচলতে যি ভাৱমূৰ্তি। সেই ভাৱমূৰ্তি ক্ষন্ন হয়। আকৌ ঠিক এনেদৰে কি হয় আমাৰ শিক্ষাৰ ক্ষেত্ৰত যি দুৰ্নীতি
হয়
সেয়া বহুত আচলতে বহুত ক্ষেত্ৰতে দেখা যায় শিক্ষাৰ দুৰ্নীতিটো আচলতে শিক্ষা এখন শিক্ষা হৈছে এ এখন জাতি মেৰুদণ্ড কিন্তু যদি শিক্ষা ক্ষেত্ৰত দুৰ্নীতি প্ৰৱেশ কৰে, তেতিয়া কি হ'ব যি যোগ্য শিক্ষাৰ্থী- সেই যোগ্য শিক্ষাৰ্থীসকল বঞ্চিত হ'ব। শিক্ষাৰ যি মান, সেই মান হাস হ'ব। আকৌ সমাজত অযোগ্য লোকৰ যি সংখ্যা- এই সংখ্যা দিনক দিনে আচলতে বৃদ্ধি পাই আহিব। সেয়েহে আচলতে আজি শিক্ষা ক্ষেত্ৰত স্বচ্ছতা অতি- প্ৰয়োজন প্ৰয়োজনীয় আচলতে। আকৌ ৰাজনীতিটো আজিকালি বৰ্তমান দেখা গৈছে যে, ৰাজনীতিৰ ক্ষেত্ৰতো- বহুত দূৰনীতি দেখা গৈছে। ৰাজনীতিত দুৰ্নীতি থাকিলে কি হ'ব, জনসাধাৰণৰ যি বিশ্বাস- এখন চৰকাৰৰ প্ৰতি যি বিশ্বাস, সেই বিশ্বাস কমি আহিব। আমাৰ- ভাৰতৰ যি গণতন্ত্ৰ, সেই গণতন্ত্ৰ আচলতে- অঁ' দুৰ্বল হৈ আহিব, আকৌ উন্নয়নমূলক- আঁচনিসমূহ ব্যাহত হ'ব, এজন সৎ আৰু দায়িত্বশীল- নেতা দেশৰ বাবে আচলতে অমূল্য সম্পদ। দুৰ্নীতি আৰু যুৱ সমাজৰ বিষয়ে মই আপোনাক ক'বলৈ বিচাৰিছোঁ, - যে যুৱ সমাজেই এখন দেশৰ ভৱিষ্যত। যুৱ যু যুৱক যুৱতী সকলে সততা বজাই ৰাখিব লাগে। অসৎ কামৰ বিৰুদ্ধে থিয় দিব লাগে, নৈতিক মূলয়বোধ- অনুসৰণ কৰিব লাগে। সচেতন নাগৰিক হিচাপে, সমাজত ভূমিকা পালন কৰিব লাগে। আচলতে মই আপোনাক অঁ- এতিয়া আমি সেই দুৰ্নীতিৰ বিষয়ে বহুত আলোচনা কৰিলোঁ- এতিয়া আপোনাক মই ক'বলে বিচাৰিছোঁ যে, দুৰ্নীতি আচলতে নিয়ন্ত্ৰণ কেনেকে কৰিব? আচলতে দুৰ্নীতি অঁ' নিয়ন্ত্ৰণ কৰিবৰ বাবে আমি কঠোৰ আইন ল'ব লাগিব, স্বচ্ছতা- মানি চলিব লাগিব, আমি সকলোকে শিক্ষা দান কৰিব লাগিব শিক্ষাৰ ক্ষেত্ৰত আমি- গুৰুত্বপূৰ্ণ ভূমিকা আগবঢ়াব লাগিব, ডিজিটেল ব্যৱস্থা আমি গ্ৰহণ কৰিব লাগিব। আকৌ সেই জ জনতাৰ মাজত যি সচেতনতা, সেই সচেতনতা আচলতে- বৃদ্ধি কৰিব লাগিব। হয়, তাৰপৰা মই আপোনাক লাষ্টত এটা কথা কবলৈ বিচাৰিছো যে, দুৰ্নীতি হৈছে এখন দেশৰ উন্নয়নৰ আটাইত- কৈ ডাঙৰ শত্ৰু, ই সমাজৰ নৈতিক ভিত্তিত দুৰ্বল কৰে- অৰ্থনৈতিক উন্নয়নৰ বাধা দিয়ে।
হয় হয়, হয় নিশ্চয় কৰে হয়।
সেয়েহে দুৰ্নীতিৰ বিৰুদ্ধে সংগ্ৰাম কৰাটো কেৱল চৰকাৰৰ দায়িত্ব নহয়, ই প্ৰতিজন নাগৰিকৰো দায়িত- ত। শিক্ষা নৈতিকতা স্বচ্ছতা আৰু- কঠোৰ আইন প্ৰয়োগৰ জৰিয়তে দুৰ্নীতি আচলতে নিয়ন্ত্ৰণ কৰা সম্ভৱ। সততা হৈছে শক্তি আৰু দুৰ্নীতি হৈছে সমাজৰ দুৰ্বলতা। আহক আমি সকলোৱে সততা, ন্যায়- আৰু দায়িত্ববোধৰ পথ অনুসৰণ কৰি এখন দুৰ্নীতিমুক্ত- উন্নত আৰু সমিদ্ধ সমাজ গঢ়ি তোলাৰ বাবে একত্ৰিতভাৱে কাম কাম কৰোঁ।
হয় হয়, নিশ্চয় নিশ্চয়।
আজি আশা কৰিছোঁ, আমাৰ যি বাৰ্তালাপ- বাৰ্তালাভৰ পৰা আপুনি নিশ্চয় বহুত গুৰুত্বপূৰ্ণ কথা জানিবলৈ সয়- ক্ষম হৈছে, অ আপোনাৰ লগতে ময়ো- বহুত নজনা কথা অঁ জানিবলৈ সক্ষম হৈছোঁ, গতিকে আমি আশা কৰোঁ, - যে আ আগলৈ আমি দৰে আমি এনেদৰে কঠিব ক কৰিবলৈ অ অ এক সুযোগ লাভ কৰোঁ গতিকে আজিলৈ সামৰিছোঁ ধন্যবাদ।